আহ বিশাল
অঔ প্ৰিয়ম।
কি কৰি আছা?
মই এনে আছো ৰবা। তুমি?
এ মই আৰু কি কৰিম আৰু এনি আছিলো ফ্ৰী আছিলো ভাবিলো অকমান বিশচালকে কল চল কৰো কিবা কৰি আছে সি
অ ঘৰ হ এই মাত্ৰ খালোঁ ৰবা।
আচছা কিহেৰে খালা পিছে?
আজি আমাৰ চিকেন আছিল ৰবা।
আচ্ছা চিকেন খালা পিছে অহ কি চিকেন? মই ভাত খালো বাৰু অকমান আগতে খালো মোৰ হ'ল বাৰু তোমাৰ আধা ঘন্টা হৈ গ'ল।
নেটৱৰ্ক বেয়া নেকি ৰে মাততো বজি-বজি আহি আছে।
আচ্ছা মোৰ নেটৱৰ্ক ৰবাচোন বা মোৰ নেটৱৰ্ক বেয়া হব পাৰে তুমি শুনা পাই আছা নেকি মাতটো এনে?
মাততো শুনি আছো কিন্তু তোমাৰ ভাঙি আছে মাজে - মাজে।
এক মিনট। হেল্ল', এতিয়া পাইছা নেকি হেল্ল',
অ এতিয়া ঠিকে আছে।
আচ্ছা ঠিক আছে অ একচুৱেলি মানে মাজতে নেটৱৰ্কৰ প্ৰব্লেম দিয়ে ন চ' এই নেৱৰ্কটো কেনে গুচি যায় আৰু কি ক'বা আৰু
উম বাকী তুমি খালা নে নাই ভাত?
মই খালো অকমান আগতে খালো তোমাৰ এ তোমাৰ। কি খালোঁ দালি আছিল ভাজি তৰকাৰী আৰু এই পনীৰ ভাজি দিছিল।
অ তোমালোকৰটো পনিৰে আৰু ন।
পনিৰ আছিল অ তাকে এদিন মানে ষ্টৰৰ পৰা আনিছিলো ম অফাৰ দিছিল ডিছকাউণ্ট দি আছিল ভালখিনি আনিছিলোঁ তিনি কেজিমান আনিছিলোঁ আৰু
কি কোৱা তিন কেজি পনিৰ শেষ কৰোতে কেইদিন লাগে।
আৰে মান একচুৱেলী কি চোৱা। সেইটো নাখন ধৰি ল আজি খালো কালি খোৱা ন এনেকা টাইপৰ আৰু কিমান বনাব বনালে তোমাৰ। দুশ তিনিশ গ্ৰামে বনাব আৰু সেনেকুৱা টাইপৰ কথা আহি পৰে ন। সেইটোয়ে আৰে কি কবা বৰ বৰ্তমান মানে যেনেকুৱা টাইপৰ গৰম যে নাই থাকব পৰা নাই এই গৰমত। মানে কি ক'বা আৰু ৰ'দ গৰম। মানে বতাহ চতাহ নিদিয়ে মাজে মাজে অকণমান বতাহ মাৰে ভাল লাগে আৰু বতাহটো গুচি যায়।
এ বতাহ নাইয়ে
এ গছ গছনিয়ে কমি গৈছে গছ গছনিৰ মাত্ৰাই কমি গৈছে আৰু বতাহ কত পাবা তুমি কোৱাচোন।
ফালে যোৱাচোন কি মজা বতাহ দিয়ে পুখুৰী বাৰত বহি লোৱা।
তাকে গাঁৱত মানে চিলে বেলেগ আমাৰ একচুৱেলি মোৰ গাঁও মানে তোমাৰ কোকৰাঝাৰ হা কোকৰাঝাৰৰ তোমাৰ যিটো এটা নেচাৰ আছে ন বহুত ভাল নেচাৰ আৰু হাতে বহুত মানে গছ গছনি পাবা তাতে আৰু, হা ঠিক আছে মানে পাহাৰ চাহাৰ বাৰু ইমান নাই পাহাৰ চাহৰকণ ত্ৰিশ কিলোমিটাৰ মান দূৰত পাব আৰু কি বুলি কয়। কি মানে একদম মানে এ তাতে মানে নদীৰ ওচৰতে মানে গছ চছ থাকে আৰু অকমান সেই মজাকে মজাকে গছৰ তলত থাকো আমি টেঙা চেঙা কুটি খাওঁ মজাকে। এ তোমাৰ টেঙা চেঙা থাকে ন কিছুমান টেঙা চেঙা আনো। আনি কেনে কেতিয়াবা ধৰি আম কুটা খালো তাৰ বগৰী খালো এনেকুৱা টাইপৰ যিটো ছিজ যিটো বস্তু আহে। পূৰা একদম নদীত গা চা ধুওঁ মজাকে গা চা ধুই কিনে এইবিলাক খাওঁ আৰু মজা লাগে তাৰে তাৰে মানে গাঁৱৰ মজা এটা বেলেগে আৰু কব গ'লে।
স এইটোয় ত এইবোৰ বস্তু মজাই বেলেগ।
কোনটো মই কোনো গাঁৱত কোনো মই বেছি দিন থাকিব নোৱাৰো আৰু মানে এটা মানে চিটিত থাকি থাকি এটা অভ্যাস হৈ গ'ল ন'। চ' চিটিত এটাই এটাই নি নিগেটিভ কি, গৰমটো থাকব নোৱাৰি। কোনো গাঁৱত মানে, এক্সচুৱেলি ব'ৰ লাগি যায়। মানে, সেইটো কাৰণে। অঁ, মানে, এক্সচুৱেলি মোৰ কি, জন্ম ইয়াতে হ'ল ন'। চব গাঁৱত মই যাওঁ মানে, এসপ্তাহ মান থাকো আৰু যদি মোৰ বেছি থা অঁ শুনা পাই আছা?
তোমাৰ মাতটো একদমেই ভালকে আহা নাই। পুৰা নেটৱৰ্ক বেয়া।
অঁহ, এতিয়া পাই আছা নেকি? হেল্ল!
অলপ ঠিক হৈছে এতিয়া।
জিঅ' পোৱা নেট? টৱৰ্কৰ ইমান প্ৰব্লেম দিয়া আছে না আজি-কালি। অ শুনা পাইছা?
ঠিকে আছে।
মই বাৰু তোমাৰ মাতটো ক্লিয়াৰ পাই আছোঁ। তুমি বা মোতকে কমপাই আছা নেটৱৰ্কৰ বেয়া চাগে?
সেই তোমাৰ মাতটো এনে হৈ আছে। গীটাৰ বজালে যেনে হ'য়, সেনে সেনে আহি আছে।
নেটৱৰ্ক বেয়া চাগে বহুত মানে, নেটৱৰ্কৰ প্ৰব্লেম দি আছে। হ'য় নে? নাই নাই মোৰ এয়াৰটেল চিম হ'য়।
আচ্ছা, এয়াৰটেলটো নেটৱৰ্ক বেয়া হ'য় নেকি? আমাৰটো জিঅ'ত বহুত বেয়া দিয়ে।
আচ্ছা, এতিয়া মাতটো কি কমকে পাই আছা নে, ভালকে পাই আছা?
এতিয়া ঠিকে আছে আৰু।
ঠিকে আছে ন'? মাতটো বেয়া হ'লে ক'ব বাৰু? কিবা এতিয়াপা নেটৱৰ্কৰ ইছ্যু দিয়ে আৰু বহুত।
অঁ, সেইটোৱে। এ এইটো দিয়ে দিয়াচোন। তোমাৰ তাৱাৰ কিমান বাঢ় হৈ গৈছে ন'?
তাৱাৰ হৈ গৈছে। সেইটো আৰু এই আজি-কালি অঁ ইজে ইউজাৰছো বহুত বেছি বাঢ়ি গৈছে ন'?
তোমাৰ ওচৰে -পাজৰে কিমানগিটাই ইয়ে- এয়াৰটেল ইউজ কৰি আছে?
আৰে, তোমাৰ চিম অকল কি আছে? অনলি জিঅ' আৰু ইয়াৰটেলে চলাই মানুহে। নাইনটি পাৰ্চেণ্ট মানুহ টেন পাৰ্চেণ্ট মানুহে ভদা- চদা, বি এ চেনেল -চি এ চেনেল চলাই আৰু। হাঁ বাকি নাইনটি পাৰ্চেণ্ট মানুহৰ ৰ্ফটি ৰ্ফটি পাৰ্চেণ্ট এয়াৰটেল আৰু তোমাৰ জিঅ' এ ইউজাৰ পাবা। তুমি দশটা মানুহৰ, আঠটা মানুক যদি সোধা জিঅ' আৰু এয়াৰটেলে ক'ব।
এ এয়াৰটেলটো আগতে ইমান হেৰি নাছিল কিন্তু আজি-কালি উ ঠিআহিছে।
উম, এই এয়াৰটেলতোটো আগতে এয়াৰচেল আছিলে এয়াৰচেল। আঁ, এয়াৰচেলৰ পৰা এয়াৰটেল হৈছে। মানে ন' এয়াৰচেল আৰু এয়াৰটেল দু টা কোম্পানী আছিল। তাৰপিছত এয়াৰটেলে, এয়াৰচেলক কিনি লৈছে পিছত।
অঁ আৰু জিঅ'তোটো আগতে ৰিলায়েন্স
অঁ ৰিলায়েন্স আছিল। ৰিলায়েন্সটো এতিয়া জিঅ' হৈছে আৰু।
সেইটোৱে।
অঁ, জিঅ' ৰিলায়েন্স। আৰু তোমাৰ ভদা ফো আই, আই ইয়েটো ভদাফোনে কিনি লৈছিল। আইডিয়া এটা আছিল। অঁ আইডিয়া এটা আছিল দিয়া। শুনিছিলানে?
অঁ, শুনিছিলোঁ, শুনিছিলোঁ।
সেইটো তোমাৰ ভডা ফোনে কিনি লৈছে। উম, ভোদা ফোনে কিনি লৈছে সেইটো। ফাইভ জি দিয়ে। ভোডাফোন তোমাৰ এক্সচুৱেলি মানে, মই দেখছিলোৱে গাঁও -চাওঁ আৰু বা এই পাহাৰ -চাহাৰৰ মানুহে বেছিকে পায় আৰু নেট্‌ টো। উম, নাপায় এইটো মই বস্তুটো বুজি পোৱা নাই। পাহাৰত পায় আৰু ইয়া তে নাপাই।
সেইটো, সেইটো চিম সেনেকুৱা জাগাৰ কাৰণে বনাইছে নেকি?
তাকে সেইটোও হ'ব পাৰে। মানে, আমাৰ ধৰি লওক এয়াৰটেল হওক, যি হওক পাহাৰে -চাহাৰে ইমান ভালকে নেট নাপাবা আৰু।
আমাৰ নাপায়। আমাৰটো গাঁৱত গে'লে নোপোৱা হৈছে নেটটো।
অঁ, এই গাৱঁ- চাৱত বেছি ভদাই- চদাই চলে ক'ব গ'লে।
আহ সিহঁতে সেয়ে চলাই আৰু
মানে একচুৱেলি জিঅ'তটো মানে তোমাৰ বেছি চা গাও চা ভিজাৰ চিজাৰ ইমান
উ আৰু এই বি এছ এন এল চিনটো কি এতিয়া চলি আছে নেকি
বি এছ এন এচ বি বি এছ এন এচ চিমটো চলি আছে বি এছ এনৰ প্ৰাইচটো সবতে কম ন বি এচেনেল চিমখন এ বহুত কম অ তুমি ওৱান ফটি নাইন এনেকৈ ষ্টাডিং হয়
বাকি এক মাহৰ
অ এক মাহত থাকত আঠাইছ দিনৰ হয় থাৰ্টি ডেইজ
কি কোৱা
উম তাকো অনলিমিটেড কল আনলিমিতেড ক'ল পাবা আৰু নেটটো তুমি নেটটো আনলিমিতেড নহয় চাগে সেইটো আৰু আনলিমিটেড নেট লাগে যদি তুমি দুশ টকা ভৰাব লাগিব
বি এ ছেনেলত কি কয় ইমান যদি সুবিধা দিছে ইউজজ ইমান কম কিয়
কাৰণ স্পীড নাই যে একদম একদম স্পীড বেয়া মানে তোমাৰ কামেই নকৰে এতিয়া ফোন কথা পাতিলে থাকিলে টুত টুত মাৰি থাকো তোমাক যদি তুমি ধৰি ল এটা বি এছ এন এল উইজাৰক ফোন মাৰিলা টোত টোত টোত নালাগে আৰু এনেকা টাইপ হৈ থাকে
অ সেইকাৰণে তাৰ মানে চলি কেনেকে আছে বস্তুটোক ইমান যদি গ্ৰথ বেয়া
চলি আছে আৰু এনেকুৱা চলাই আছে আৰু এতিয়া মানে মানে কি এনেকুৱা নহয় যে তুমি কিছুমান জেগাত আছে যিটো বি এ চেনেল তোমাৰ তোমাৰ ভাল মানে ভাল দেখায় এতিয়া আমাৰ ইচয়াতে ইমান ভাল নহয় আৰু বুজি পালা কিছুমান এনেকুৱা এনেুৱা জাগা আছে যগিলা জাত তোমাৰ বহুত ভাল চলে আৰু বুজি পালা সেইলা জোত চল সেইল চলি আছে চ' আমাৰ আমাৰ ইণ্ডিয়াখন কিমান ডাঙৰ হয় কিমান কিমান কনে কনে কিমান জেগা আছে তুমি কোৱা সেটো কিছুমান জেগাত চলে কিছমান জেগাত নচলে সেনেকুৱা টাইপত আৰু
সেইটো হয় দিয়াচোন
চলে আৰু বি এ চেনেল টো আৰু আমাৰ মানে কি ঘৰলৈ বি এছ এল টো বা নচলে তই ৰাস্তাত লৈ আহ গ ঠিক আছে তেতিয়া মান বি এ চেনেল টো ফাৰ্ষ্ট হৈ যায় বহুত আৰু
অ সেইটোয়ে আজিকালিতো তোমাৰ ঘৰে ঘৰে এইবোৰ ইমান মানে চিমৰ ৰিচাৰ্জো ব্যৱহাৰ নাই আজিকালি চবৰে এয়াৰটেল এক্সিম জিঅ' ফাইভাৰ এইবোৰেই ন
অ তাকেতো মানে এয়াৰটেল লৈ আৰু আৰু কি কি বুলি কয় তোমাৰ এয়াৰটেল যে লয় এয়াৰটেল ফাইভাৰ লৈ লয় তাৰপাত তোমাৰ টিভি ৰিচাৰ্জটো এয়াৰটেলে সেই কৰাই দিয়ে মানে ডিচ চিচ নলয় আৰু কেবল চেবুল নলয় আৰু
আগতে আমাৰ দিনত এ হেৰি ভদাফন বুলি এটা দিচ আছিল নেকি
আছিল ডিছ টিভি আছিল ডিচ টিভি আছিল তাৰ পিছত ভি ভিডিঅ' ভিডিঅ'খনতো আমাৰ আছিল ভিডিঅ' কনটো আমাৰ আছিল আমাৰ নিজৰে আছিল ভিডিঅ' কন টো অ অ এয়াৰটেল আছিল টাটা স্কাই আছে এইবিলাক আছিল বহুত আছিল এ মই এয়াৰটেলটোতো বাৰু এয়াৰটেল ফাইবাৰে হৈ গ'ল তাতে সিটোৱে মেনেজ হৈছে ঠিক আছে তাৰপিছত ভি তুমি এটা কি যে ভিটো কি বুলি ক'লে এটা যে ক'লে যে ডি ট এইচ নে কি আছিল ভিঅ'খন ভিডিঅখন সেইটো আমাৰ আছিল হা ভিডিঅ'ন তোম এই নীল কালাৰৰ এটা আহি আছিল নেকি বেগুনীয়া কালাৰো এটা আহ আছে অ সেইটো আমাৰ আছে কি বুলি কয় আহ
আজিকালিতো সেইবোৰ কোনো নলগাই চবে ফাইবাৰে লগাই লয় আৰু
অছ ফাইবাৰ আৰু ফাইবাৰ একশ্যলি কি পইচাটো মানে ফাইৱাৰত কি তোমাৰ ইণ্টাৰনেটো পাই যায় চেনেলো পাই যায় মানে কম পইচাত ভাল পাই যায় আৰু-
আমাৰ দিশ টিভি আছে এলল্টিঙৰ ওপৰতে লাগি আছে। খোলাই নাই ব্যৱহাৰে নহয় এতিয়া সেইটো এনে পৰি আছে।
উম মানে এইবিলাক কোম্পানী চোম্পানি মানে হেয়ে হৈ গ'ল চাগে।
আগতে এইবোৰ আছিল আৰু টিভি ললে ডিছ লগাম কে বুল দি নাচায় মানে, বহুতে কেবুল দি নাচায় ন আগতে।
অ এই মাজতে আৰু কেবুলটো বহুত হাই উঠি গৈছিলে আৰু। চবে কেবুল লোৱা কৰিছিল মাজেতে। কেবুলটো মানে বহুত অ কেবুলটো মানে বহুত সেইৰি আছিল আৰু কেবুলটো মানে চব চেনেল আহে চব কমত দিছিল। আৰু ভাল ভাল হেৰি দিছিল তাৰ কেবুলটো কেবুলটো চলিছিল। চব গলে গলে চব গ'লে দিয়া এতিয়া, এতিয়া চব এ মানে ফাইবাৰে হৈ গৈছে আৰু এতিয়া। এয়াৰটেল ফাইভাৰ জিঅ' ফাইবাৰ এনেকুৱা টাইপৰ আহিছে আৰু বহুত কিবা কিবি আছে বাৰু বাকি নাম নাজানো ইমান এটা আৰু।
সেইটোৱে আমাৰ বৰ্তমান টিভিয়ে নাই ৰবা।
অ এতিয়া এই এতিয়া সেইটো সঁচা কথা আৰু এতিয়া বহুতৰ টিভি নাই মানে আমাৰ টিভি আছে টিভিটো কি পৰি থাকে বাত একো সেই নাথাকে আৰু মানে একো ইউজ নকৰে আৰু।
চোৱা চোৱা মানুহ নাই আৰু ন?
অ আমাৰো টিভি আছে হা আমাৰ টিভি আছে ৱাল টিভি আৰু কি বুলি কয় পৰি আছে আমাৰো এক্কচুৱেলী কি ডি টি এইছ প্ৰথমতে ডি টি এইছটো কেবুল লাগাই ছিল আৰু হা, অ কি বুলি কয় কেবুল লাইনটো কি মানে মজা আৰু চেনেল বহুত ভাল ভাল চেনেল বহুত আহে। ঠিক আছে তাৰপিছত তোমাৰ কি বুলি কয় কেবুলটো কাটি কাটি দিলে মানে কেবুলৰ অলপ বেছি হাই মানে পইচা লোৱা হৈছিল। তেতিয়াৰ পৰা নাইয়ে, এই মানে লেপটপ আছে মানে মোবাইল আছে সেইবিলাকতে চাই থাকে আৰু এনেকুৱা টাইপৰ আৰু।
আজিকালি আজিকালি টিভি চোৱা নাযায়েই মোবাইল আহাৰ পৰা। চবে মোবাইলে চাই থাকে।
এ এইটো আজিকালি চব বস্তু মোবাইলত পোৱা যায়ে টিভিত কি চাব।
এ আগতে হলে চিৰিয়েল চাই।
অ এই মোবাইলতে ছাবছক্ৰিপশন চাবছক্ৰিপশন লৈ লয় মানুহ বিলাকে তাতে চাই থাকে তাতে চব বস্তু পাইয়ে যায়।
এই তোৰে কি কবা আজি।
আৰু ক্ৰিকেট খেলা চেলা হওক, ফুটবল খেলা চেলা হওক, চব মোবাইলত আহে পাইয়ে যায়। তে চবে তাতে সেই কিনে চবে সেইকাৰনে সেই তাতে মানে মানুহ সেই আৰু
এ ক্ৰিকেট ক্ৰিকেটে খেলবা মন গুচি গ'লে তুমি কয়।
উম ক্ৰিকেট চিকেট আগতে সৰু হৈ থাকোঁতে বহুত খেলিছিলো ক্ৰিকেট। এতিয়া বৰ্তমান এ এ বহুত বছৰ হৈ গ'ল। ক্ৰিকেট মানে খেলা নাযায়।
আমাৰ এই আমাৰ দিনতে এনেহেন ৰ'দ। দিলে আমি ক্ৰিকেট খেলব যাবলৈ ৰ'দ চদ চাই নাথাকো। আজিকালি ছলিহে আৰু ক্ৰিকেট খেলিব নাহে।
তাকেতো আজিকালি ছলি মানে এতিয়া আমি নি যে নাযাওঁ খেলিবৰ কথা এনেকুৱা টাইপৰ কথা।
আমাৰ আমাৰে নোলাব এই গ্ৰুপৰ কোনো খেলিবৰ কাৰণে মাতো যদি।
উম আজিকালি মানুহ চব বিজি ব্যস্ততা মাজত থাকে। এতিয়া কি ওলাব আৰু চবে ত' মানুহে আজিকালি ফুৰিব কাৰণে সময় নাথাকে, লগ কৰিব সময় নাথাকে, আৰু ক্ৰিকেট খেলিব তোমাৰ। নাই নেখেলে। সেই ক্ৰিকেট মানে যাই তাত বহুত ভাল পায় সেইবিলাকে এৰিবা নোৱাৰে ক্ৰিকেট সেনেকুৱা টাইপৰ মানুহে দেখা পাবা খেলা। বাকি আমাৰ বয়স ৰ ল'ৰাটো বা কি বুলি কয় আমাৰ লগৰ বোৰক যদি চাওঁ, আজিকালি কোনো নেখেলেই চোন ক্ৰিকেট।
নাই, ক্ৰিকেট বাদ দিয়া, ফুট- ফুট- ফুটবলনো ক'ত খেলে?
ফুটবলো নেখিলি আৰু মই নিজে তোমাৰ বিশ্বাস কৰা, ক্ৰিকেট বহু খেলিছিলোঁ সৰু থাকোঁতে হা। মোৰ বহুত ভাল আছিল। এ তাৰ পিছত এতিয়া মই নিজে নেখেলোঁ তুমি চোৱা ন'? ক্ৰিকেট খেলা হোৱাই নাই কিমান দিনৰ পৰা। খেলাই নাই। মোৰ মোটামুটি দুই-তিন বছৰ হ'ল। ক্ৰিকেট লাৰাই নাই। খেলাই নাই আৰু। এনেকুৱা হ'ল, মাজতে- অ' কিয় আজি নেকি বন্ধ